হেল্ল' হেল্ল' অ' ক'ক।
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
অ' এতিয়াই শুনা পাইছো কক।
বাৰু বাকীটো আপোনাৰ খবৰ অ'। হেল্ল'
অ' এতিয়া শুনিছো কওক। ভাল আছে আপুনি?
হয় শুনি আছোঁ কওক।
শুন, অ' এতিয়া শুনিছো চাউণ্ডটো কিবা কাটি কাটি আহি আছে।
আহিছে বাৰু
অ' আপোনাৰ মাততো অহা নাই। হেল্ল' অ' এতিয়া শুনিছো। এইটো মাজ মাজতে মাজে কাট কাটি যায়।
হয় মাজে মাজে তেনেকা হয় হেইটো কিবা ইচো আছে নাজানোঁ। বাকী আজি গোটেই দিনটো আপুনি কি কি কৰিলে বা? ডেই ডেইলি লাইফ ডেইলি লাইফ হিচাপে কি কি ৰুটিন বনাইছিলে? কেনে
অ' আজি মানে আগতে মই গ'লো অফিচত গলো, অফিচ, তাৰপিছত এতিয়াই জাষ্ট অফিচত পৰা আহিলো। মানে মই অ' অফিচৰ পৰা আহি কেনে আকৌ টিউচন কৰাও।
হয়।
টিউচনৰ পৰা মই ঘৰত আহোঁ। এতিয়া জাষ্ট আহিলো মই। আৰু আপোনাৰ দিনটো কেনেকে গ'ল?
উম গোটেই দিনটোতো আজি মানডে আছিলে, সেই, অঊ আজি অলপমান সোনকালে পুৱাই উঠিছো, পুৱাই উঠি কিনি অলপমান জগিং কৰিলো, জগিং কৰাৰ পিছত ব্ৰেকফাষ্ট কৰিলো, ব্ৰেকফাষ্ট কৰাৰ পিছত অলপমান এ ফুৰিবলৈ গ'লো আৰু আহ বজাৰৰ পিনে তেনেকে আহি আহি আহি আই এই সন্ধিয়া পালে। ঘৰত সোমালো। অ'।
ত', আপুনি এইটো য়গা কৰে নে?
অ', নহয় যোৱাকালি, যোৱাকালি আছিলে চাগে। অ', য়োগা নকৰো বাৰু, অ' এইটো, এনে ডেইলি এটা জগিং থাকে, জগিংটো কৰোঁ।
আচ্ছা এইটো ভাল নহয়, ফিট এক্টিভ থকা হয়। উম আৰু আপুনি কি কৰি ভাল পায়?
তেনেকে, এ, হবি, হবিটো মোৰ কিবা আছে ফুটবলে আছিলে, ফুটবল খেলি ভাল পাইছিলোঁ। কেমৰ ভিতৰত হবিটো, কিন্তু এ, সেইবিলাক খেলিবলৈ হ'লে বহুত মানে, কেতিয়াবা লগৰো প্ৰয়োজন হয় তেনেক তিয়া, লগৰ বিলাকো নাথাকে। এ মানে দুই, দুই তিনি জনে তেনেকে খেলিব লগা হয়।
আচ্ছা, আৰু আপুনি ট্ৰেভেল কৰি ভাল পায়?
অ, ট্ৰেভেলটোতো ফেভাৰেট বস্তু সেইটো এটা একদম, ট্ৰেভেলটো কৰিবই লাগে, মানুহৰ জীৱনত। মানে যিমান আপুনি ট্ৰেভেল কৰিব সিমানে, বহুত নতুন নতুন ঠাই বিলাক আপুনি চাব পাৰিব। ত' নতুন নতুন ঠাইবিলাক যেতিয়া চোৱা হয় তেতিয়া, অ নতুন নতুন অভিজ্ঞতাও আহে।
উম, আমি বহুত কিবা শিকিবও পাৰো। উম। আৰু আপুনি কুকিং জানেনে?
হয়, কুকিং?
অ'।
হয়, এই কেতিয়াবা কেতিয়াবা নিজে বনাই খাওঁ।
মই একচলি কুকিং কৰি বহুত ভাল পাওঁ মানে মোৰ হ হবিয়ে কুকিং হয়।
কুকিং ন
অঁ কুকিং হয়
হয়, হয়। আপুনি আপুনি আপু আপুনি কোনটো দিচ বনাই বেছি ভাল লাগে।
মই মানে ষ্টেকিং বোৰ অ', ইভিনিং টাইমত বা ব্ৰেকফাষ্ট, নিউ নিউ হেল্থ দিয়ে মানে কোনটো খালে ভাল হ'ব আমাৰ দেহৰ কাৰণে ত' এইটো মানে মই সদায় এইটো ভাবিয়ে থাকো। নিউ নিউ কিবা কিবি ট্ৰাই কৰি থাকো।
হয় এনে আপুনি শাক পাচলি বনাই বেছি ভাল পোৱা নে নে এনে অ', মাংস জাতীয় বস্তু বনাই বেছি ভাল পোৱা?
নাই নাই নাই মাংস জাতীয় মই ইমান ভাল নাপাও নাপাঁও মই শাক পাচলি খাই ভাল পাওঁ এইটো আমাৰ বডিৰ কাৰণেও
হয়।
আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়।
হয়।
নন ভেজটো এভইডে কৰোঁ। ইমান ভাল নাপাওঁ।
মানে মানে আপুনি ভেজি মানে আপুনি ভেজিটেৰিয়ান হবলৈ গৈ আছে।
অ', লাহে লাহে মানে এইটোৱে প্ৰচেষ্টাত আছো, ভেজিটেৰিয়ান হ'ম আৰু। আৰু শাক পাচলি দি মই কিবা এনে পৰঠা বনাও নৰ্মেলি আমি কি কৰো আলু পৰঠা গবি পৰঠা এইবোৰ খাওঁ নহয়। ত মই এইটো হিলথী ভাৰ্চন ট্ৰাই কৰো। ঠিক আছে? ত' শাক পাচলি দি পেলাই কেতিয়াবা তাতে পানিৰ এড কৰি দিওঁ এনেকৈ মানে কৰি পেলাই, মই এইটো বনাওঁ। মানে হেলডি হয় ষ্টিল এইটো টেষ্টি হ'ব লাগে।
হয় ত' বা কি এতিয়াতো মানে কি আমাৰ মানে গ্ৰীণ যিবিলাক ভেজিটবল আছে গ্ৰীণ ভেজিটবলো কি আমি এতিয়াতো কেতিয়াবা কেতিয়াবা আমি শুনিবলৈ পাও আজিকালি মানে উম অৰ্গেনিক নহয়। উম হয় হয় কিছুমান কেমিকেলৰ দ্বাৰাই মানে গোটেইখিনি উৎপাদন কৰা হয়। ত' সেইকাৰণে কেতিয়াবা অলপমান অসুবিধা হয় সেইকাৰণে গোটেই বস্তু ৰা আহ ৰান্ধা বঢ়া কৰাৰ আগতে মানে আহ সিজাই ললে
অ', হয়
তলাই কিনে সিযাই ললে বেছি ভাল হয় আৰু
অ অ এইটো সঁচা অ
ডিছ এ ডিছ বনাব পাৰি খা মানে কাৰি বনাবও পাৰি।
অ অহ সেইটো সঁচা।
হয় এনে আপুনি আ, হয় কওক
অ, মানে আমি কি আমি কি ভাবো নহয় এইটো হেলদি খাবলৈ হলে মানে এনেকুৱা মানে এইটো নহয় না যে সদায় মানে বইলে খাব লাগিব। আমি এইটো মানে হেলদি প্লাচ টেষ্ট টি ও বনাব পাৰো, সো এইটোৱে মানে মোৰ প্ৰচেষ্টা থাক এ, যে মই কেনেকে এইটো বনাম?
কিন্তু অ, আমি যে গ্ৰীনভেজিটেবল খাওঁ গ্ৰীনভেজিটেবলত গোটেই খিনি প্ৰ'টিন পোৱা যাব নে?
নাই একচুৱেলী নাই অ, কে, অ, একচুৱেলী গ্ৰীন ভেজিটেবুল্স পিছত আমি মানে ফাইবাৰ টো পাওঁ না ছ, প্ৰ'টিনটো তাতে নাহে। ছ, এইটো প্ৰ'টিনৰ চ'ৰ্চৰ কাৰণে মই বিঞ্চবোৰ ইউজ কৰো।
হয়।
ছে, লাইক কিডনী বিঞ্চ হব পাৰে না। আৰু এইবোৰ যে থাকে মুগ থাকে মগু থাক কে নহয় ছ, এইবোৰ দি কেনে ম মানে মই এইটো বেলেঞ্চ কৰো।
হয়, আচ্ছা।
অ', আমি মানে ভেজিটেবেলছৰ পৰাটো ফাইবাৰ টোৱে পাওঁ। প্ৰ'টিনটো নাথাকে ভেজিটেবুলছ। ত'
তাৰ মানে আপুনি আ, আ, হয় ফেটছ, ফেটছ এভইড কৰিলে? ফেটছ জাতীয় খাদ্যবিলাক এভইড কৰিলে। কিন্তু আমি জানো চ চহৰীয়া মানুহবিলাক বেছি পাষ্টফুড খোৱাৰ কাৰণে মানে ফেটষ্টো বাঢ়ি যায়।
অ', অ', অ'। মানে মই নহয় একচুৱেলি মই এতিয়াও শকত আছোঁ, মই আগতে আৰু বেছি শকত আছিলো, অ',। চ' এইটো কাৰণে মই মানে মই ট্ৰাই কৰি আছো, মই কেনেকে মানে এতি এতিয়া সেয়া, মানে কৰিম আৰু, আৰু ৱেইট লছ প্ৰদীপ মাইণ্ড। সেইটোৰ কাৰণে।
শক শকটোতো মেটাৰ নকৰে বাৰু কিন্তু অ', মই আমাৰ শৰীৰটো যদি হেলদি ৰাখিব পাৰো ত, তে তিয়াই মানে সুস্থ এটা শৰীৰ যদি বজাই ৰাখিব পাৰো, তে, আহ মানে নিৰোগী হৈ থাকিব পাৰো, ত' সেইটোহে মে টাৰ কৰে। কিন্তু মানুহে আজিকালি হেলদিক লৈও এটা হে মানে আহ শকতক লৈও বহুত মানে ইছু ওলাই থাকে, কিন্তু তেনে মই নাভাবো, তেনেকা।
মানে শকত হ'লে চাওঁক শকত হলে এইটো নহয় যে অকল পাৰ্চনেলিটিটো বেয়া হৈ যে ন, মানে এইটো হয় যে বহুত বেমাৰো আহি যায়।
হয়।
ঠিক আছে, ত' সেইটো কাৰণে মানে আজিকালি ইমান গৰম দি আছে, নহয়।
হয়।
হ'ব পাৰেই। ঠিক আছে ত সেইটো কাৰণে অলপ, নিজেই ভাল থাকাইটো নিজৰে ভাল।
হয়, সেইটো সেইটোৰো গোটেই হা, নিজৰ শৰীৰৰ ওপৰটোত মানে নি নিজৰ আহ ডাইত কন্ট্ৰলৰ ওপৰতে হয়। বাকী নিজৰ আহ নিজে যদি ইচ্ছা কৰে মানে কৰিব পাৰে গটেইখিনি, এইটো নিজৰ ইচ্ছাৰ ওপৰত থাকিব লাগিব। যেনেকৈ আজি এ, য়গা য়গাৰ জৰিয়ত মানে বহুতো মানুহে শকত মানুহে একদম পাতল কৰিব পাৰে।
অহ।
যেনে আমি কিছুমান চাই থাকো নহয়, এই টিভি চিৰিয়েল বোৰত এই হেৰি আমাৰ শিল্পা চেত্ৰী আছে নয় তেখেতে ত বহুত মানে একদম ক্ষীণ পাতল ই, সদায়ে য়গা কৰি থাকে।
অহ।
তেনে হিষ্ট্ৰ্ৰীবোৰক পঢ়িছো বাৰু। আ, ত' সেইকাৰণে সেইটো কৈছো।
অ এইটোৱে জহস্যা! ইম ইমান এইজৰ হৈছে কিন্তু ইমান ভাল দেখাত। এতিয়াও।
হয়।
কয় আৰু আজিকালি আমি টুৱেণ্টি ফাইভ টুৱেণ্টি টুত ইমানে বেয়া কি হৈ গৈছে যে নহয়। সেইটোৱেই আৰু আৰু। চ সেইটো কাৰণে মানে মই আগৰ পৰাই এইটো ট্ৰাই কৰি আছো। আৰু কিমান আৰু
হয় কেতিয়াবা মুখৰ টেষ্টিও লাগে মছলা জাতীয় বস্তুও মানে খাবলৈ মন যায়।
জিটো আহ
ত আমি এ মানে ইমান এটা মনৰ পৰা কিবা এটা ল পলা বস্তুটো ওলাই আহে আৰু এই এইটো খাই চাও নেকি! ভালেটা দেখা পালে কিন্তু এইফালে চালে সেই নেখাও দিয়ক তেনেকে এটা মনত আহে ন!
অ এইটোৱে ত অফিচৰ পৰা মই যেতিয়া আহি থাকো নহয় তেতিয়া ইমান ভাল ভাল বস্ তো মই দেখা পাও। ইমান খাবলৈ মন যায়। তথাপিও আমাৰ ভাব বনাই ঘৰত যাই কিনে ভালকে বনাই কেনে খামি
এ অ নিজে বনোৱাাতটো বেলেগ হৈ যায় ন!
অ অ অ।